হেল্ল'।
অ', কি কৰিছো?
হেল্ল'। মই এই এনেই আছো। তই কি কৰিছো?
মই এনেই আছো।
মই শুনিছো শুনিছো তই শুনিছ নাই।
শুনিছো শুনিছো।
নেটৱৰ্ক ইছু নেকি বাৰু মাতটো ডেট লেট কে গৈছে হয় নাই।
শুনিছনে?
শুনিছোঁ অ। ভাত খালিনে নাই?
অ মাতো মানে মোৰ এই মাতটো নিদিলে লিডিয়া গৈছে, আমি খালো বাও। তই খালি?
অ', মই খালো খালো।
অ', কিহে খালি?
মই খালোঁ দালি তাৰ পৰা ৰঙালাও ভাজো আলু ভাজি। তই কিহে খালি?
উম। আমৰ একেই আৰু তাৰপিছত দিম আছিলে।
হম
দালি, এ বাকী খবৰ খাতি?
খবৰ খাতি ভালেই, ভালেই মানে বৰ ভাল নহয়, বল খে খেলিলোঁ অকণমান লগৰকেইটাৰ লগত, তাৰপৰা এতিয়া গোটেই গা বিষ টেনি টানি ধৰিছে গোটেইখন।
উম।
তোৰ কেনেকুৱা?
মোৰ বৰ এটা ভাল নহয়!
কেলে, কি হ'ল?
এই কাপোৰৰ বেগ এটা, ইণ্টাৰ্ণশ্বিপ কৰিব আহিছিল ইয়াত। তেজপুৰত।
অ।
তাৰপিছত কাপোৱ বেগটো মানে পৰি আহিলে।
কেনেকে?
এই অটত আহি আছিলো তাৰপিছত তেজপুৰ ইউনিভাচ তেজপুৰ ইউনিভাৰ্চিটি পা। অলপ সোমাব লাগে। তাৰপিছত সেইকণতে মানে সোমাই মানে চাৰি পাঁচ কিলোমিটাৰ মান সোমাব লাগে। তাৰপিছত ৰাস্তাটো মানে বনাই আছে সেইডখতে মানে বেগটো কেতিয়া পৰি গ'ল সৰু বেগ আছিলে মানে কাপোৰখিনি তাতে আছিলে। পৰি আহিলে গম নাপালো লহয়, তাৰপিছ- ৰত আকৌ লগৰ এটাৰ লগত মানে গ'লো টমটমত। আহ বিচাৰিলো বহুত কিন্তু মানুহবিলাকো সুধিলো মানুহবিলাকো না দেখা বুলি ক'লে। নাপালো বিচাৰি সেইটোৱে আও।
উম।
উম, শুনিছ নাই?
অ শুনিছো। মোৰ মাতো গৈছে নে এতিয়া?
অ গৈছে গৈছে এতিয়া ধুনীয়া
অ। তোমালোকে মোৰ কাৰোবাৰ এটা মানে নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে নেকি মাজে মাজে মানে মাতটো অকণমান খেলি মেলিকে শুনিছো?
উম উম।
বাৰু বাদ দে বাকী ঘৰত ভাল?
উম ঘ ঘৰত ভালেই দে। তহঁতৰ ভাল নহয়?
উম।
এতিয়াৰ হা হা? এতিয়া খেতিৰ ছিজন নহয় তহঁতৰ খেতি কৰে চাগে ঘৰতে?
অ কয় কয়। গৈছিলে কালি ৰু ৰু ৰুলেগে বাৰু আজি আকৌ কঠিয়া তুলিব গ'ল কাইলে ৰুবগে। সেয়াই তহঁতৰ খেতি কেনেকুৱা চলিছে।
আমাৰ কঠিয়াৰ পৰা এবাৰ লে সেই হ'ল দেৰি হ'ল আমাৰ তেনেকেই পাৰে দেৰি হ'লেও কিন্তু কি হ'ল মানে আমাৰ এইবাৰ বৰষুণটো খুব দিলে ন, সেইকেইদিনতে যি হাতৰ চোৱা যে লাগে। হাতৰ চৰ লগৰ কেইদিন মানে খুব বৰষ- ষুণ দিলে আমাৰ মানে সেই তিনিবাৰ চাৰিবাৰ কুঠীয়া পৰা হ'ল মানে। আও লাষ্টবাৰ পাৰোতে হেৰি হ'ল নেট আউট তিৰোপাল দি পেলাই ঢাকি দিয়াৰ বাবেহে মানে কঠীয়াখিনি ৰৈ গ'ল, নহ'লে সেইখিনি উটি গ'লহেঁতেন।
উমহু।
তহঁতৰ খেতি ঘৰতে কৰেনে আধি দিয়ে নে মানুহ কিবাকিবি লগায়? হেল্ল'। অ মই শুনিছো তই শুনিছ নহয়
অ অ এতিয়া শুনিছো অ তাৰ পিছত এই আদিয়ে আদিলে নিদিয়ে মানে আমাক নিজে কয় চব তাৰপিছত মানুহ মানুহো মানে মাহ যায় তাৰপিছত আকৌ মানুহ লগাই দিয়ে
উম
কে হাৰিয়া চাৰিয়া পালে লৈ যায় তেনেকুৱাই
এই হাৰিয়া লগোৱা বস্তুটো কিন্তু বহুত মজা লাগে আকৌ গৈ পেলাই
উম উম মানুহ এদোমমান যায় আৰু পথাত ভাত চাত দিবলগীয়া হয়
হ এ একদম মানে কিন্তু সেইটো যিটো সোৱাদ ন লাষ্টত কাম বন কৰি চবে যেতিয়া তেওঁলোকে বহি খানাটো খাই দিয়ে
উম
তেতিয়া মানে কাম কৰা মানে যিটো কষ্ট অনুভৱ সেইটো নাথাকেগে আৰু।
অ তাকে লগতে খাই পিনে ভালো লাগে ন ফুুৰ্তি ফৰ্টা কৰি।
তাৰ মানে লগৰ খিনিৰ লগত কামটো কৰি যাওঁতে যিটো ফুৰ্তি লাগে সেইটো চাবিচোন অকলে অকলে কৰি থাকে বঢ়িয়া নালাগে ন
উম উম
এতিয়া তেজপুৰত ইন্টাৰ্ণশ্বিপ কিহৰ কৰিবি?
তেজপুৰ আমাৰ এই ডাটা এনেডেচনৰ কৰি আছে
হয় অ
উম তাৰপিছত এয়া হোষ্টেল দিছে ইয়াৰ পৰা তাকে হোষ্টেলত আমি আমি তিনজন আছো। এতা আছে হেৰি অ চিমেণ্ট চাপৰি ল'ৰা এটা চিয়াজুলি একেই ডিপাৰ্টমেণ্টৱে আমি গোটেই চৌবিশটা, পচিছটা মান আহিছো আমি ডিপাৰ্টমেণ্টৰ আমাৰ ডিপাৰ্টমেণ্টৰ লগৰ বাকী কেইটাত তলৰ ফ্ল'ৰত আছে কেইটামান ওপৰ ফ্ল'ৰত আছে। তাৰপিছত হোষ্টেল ফিজ চিছ মানে উম প্ৰথম পাঁচশ এটা ল'লে তাৰপিছত আকৌ তিনি হাজাৰ এটা তিনি এডভান্স ললে তাৰ পিছত আকৌ ইয়াত আহি পিনে এ খষ্ঠি টকা এটা দিবলগীয়া হ'ল। সেইটোৱে প্ৰথম মানে বটিছশলম বুলি কৈছিলে কিন্তু নললে সিমান।
তেনেকে চব একেলগে থাকি পেলাই এনেকে ফূৰ্তি ফাৰ্ত কৰি থাকিলেও ভাল লাগে ন পইচা যিমান হেৰি নহ'লো আৰু বেছিও লোৱা নাই ন আজিৰ দিনত এতিয়া তই বটিছশ টকাত এখন টাউনত থাকিব যোৱাটো বহুত ডাঙৰ কথা খাই বৈ
অ তাকেহে
ভাল দিলে ভাল আৰু।
উম ভালে ইয়াৰ ইয়াত থাকিতো ভালে লাগিছে। লগৰ কেইটাৰ লগৰ ৰুমলে আহি ধেমালি কৰি থাকেহি আহি তাৰ পিছত আকৌ
উম
ভলীবল খেল হয়। তাতেই কেৰমো খেলো।
একদম ভালকে কৰা নাই কেৰম ভলীবল
খেলো আও এনে আ ধেমালিত
বাৰু লগ পালে তেতিয়া দুই এবেত এবেত দিম
উম পাৰি পাৰি
চাম কোন কিমান পানীৰ মাছ
তাকেহে কেৰমত আহিলেতো চেনচুৰি খাবি
হয় নেকি
হয় হয় এই গোটাতটো কনফাৰ্ম
এ চাওচোন বাৰু কোনে কিমান পানী খায়
উম অনলাইনত নহলে খেলি দিব পাৰি আজি
এহ যিমানে যি নহওক মুখামুখিকে খেলাৰ খেলটোৰ সমান অনলাইনত সেইটো সোৱাদ নাপাও ন
অ তাকে দেখা যাব বাও
তাকেহে
উম
লগ পাম লগ পালে ভালকে খেলিম ধুনীয়াকৈ খানা এটাও খাম নদীৰ পাৰে হাবিয়ে জংঘলে অকমান হা হা
বহুত দিন লগো পোৱা নাই তাকে ভাল লাগিব লগ পালে
উম হাবিয়ে জংঘলে নদী পায়ে অকণমান ভ্ৰমণ কৰি আহিম ওম
উম
তহতৰ হে ফালে
হা হা মাততো শুনা নাছিলো কচোন আকৌ
তহঁতৰ সেইফালেতো ঘূৰিবলগীয়া ভাল জেগাই আছে চাগে
অ আছেতো তই আহিবি ক আমাৰ ঘৰলে আমাৰ এইপিনেদি জীয়া ঢল মুখ
সিপিনে লৈ যাম তোক
মোৰ তহঁতৰ এই হেৰিয়লে যাবলে মন আছে মন্দিৰটো যে আহোম মানুহে যে পূজা কৰে কি কয়
অ হাবোং হাবোং
হাবোং হাবোং এইটো মহত্ত কি নো
মহত্ত মানে এইটো আগতে হেৰি তাত মা ৰাজধানী আছিলে নেকি হেৰিয় তেনেকুৱা কিবা এটা বুলি আছিলে মই পাহৰিলো আহোম ৰজা তাত মানে নিজৰ ইষ্ট দেৱতাক সেইবিলাক পজ পজ পূজা হয় পূজা চজা কৰে চব মানে তাত পূজা উম ভিতৰত ম মন্দিৰটোত মানে তাত সোমাই যাওঁতে আহোমক কতে মানে সেত সেই তাই ভাষাটো যে
উম
টাই ভাষাতে আৰ্শীবাদ দিয়ে চব কৰে মানে তেনেকুৱা ষ্টাইল আৰু তো তাত মানে হাঁহ কু কুৱা কিবা কিবি মানে দান দিবগৈও পাৱ বা তাত আগ কৰি থলে তাত খাবগৈও পাৱ
তোৰ নিজৰ কথা মানে কি কৰ তই? মেলি দিয়গে নে হেৰি কৰগে? ভাল আছে জেগাটুকুৰা।
তাত হেৰি বোলে। মানুহবিলাকে হেনো থিয়ৰি থিয়ৰি সেৱা কৰে, তাত হেনো বহি পেলাই কৰা আৰ্শীবাদ কৰা কি সেৱা কৰা সেইটো অসুবিধাটো নাই হেনো?
অ' মানে জেগাটুকুৰা ইমান বেছি ডাঙৰ নহয়তো। মন্দিৰ মানে জেগাটুকুৰা ডাঙৰ, খালী ম মন্দিৰটো। শুনিছা নাই?
শুনি আছোঁ, শুনি আছোঁ।
অ', তাত মানে ভিতৰত যোনটো সেৱা কৰিব, সেৱা কৰা ঠাই সেইটো মানে সেই-সেইকণ জেগাটুকুৰা ইমান ডাঙৰ নহয় ন, ডাঙৰ নহয় মানে। সেই সেৱা কৰা জেগাটুকুৰা সেইটো কাৰণে মানে ভিতৰত যোনবিলাকে বহিব পাই, পায় আ। বাকীগাল থিয় হৈ কেনে কৰি দিয়ে। আৰু মানে কোনোবাই যদি এনেকে ৰাউণ্ড কেনে ঘুমি বুলি ক'লেও পায় মানে সেই মন্দিৰটোতে। ঘূৰিপিনে সেৱা কৰে, তেনেকুৱা টাইপৰগতে কৰে।
তাৰ এনে ৰাস্তা-পথবিলাক ভালনে?
অ', ভাল ভাল, আমাৰ সেইপিনেদি মানে চৰ্তকাত আছে ন যাবলে।
বৰণি চাৰিআলি যাব পাৰা। চাৰিআলিটো ৰা তাত আছে নহলে তই আগলে ছমাৰজান বুলি কয় সেইকনৰ ওচৰেদিও এটা আছে ৰাস্তা। সেই যাব পাৰ তোৰ নিজৰ কথা। তাৰপিছত? তাত মানে বিশেষকে হেৰিদিনা আহিলে বেছি ভাল পাবি মানে মানুহ ধেৰ হয়। কি আছিলে?
অঁ।
মেডাম-মেফি দিনা।
উম।
মেডাম-মেফি দিনা বহুত মানুহ হয়, তাত বহুত যায় মানে মানুহ। ভিৰ ধেৰ হয়।
অঁ।
আৰু তই মানে নিজৰ মৰ্জিমতে গাহৰি কিমান খাৱ।
অঁ। তাত মানে বলি দিয়া চিষ্টেমটো আছেনে নাই?
অ' আছে, আছে। তাত তই সেই বলি দি, বলি দিয় নে? নে ইভাগলে, কিছুমান মানুহেতো বলি দিব নোৱাৰে ন? সেইটো কাৰণে কিছুমানে তেনেকে মাৰে, নহ'লে বলি দিয়ে। তেনেকে আৰু এখন থান আছে মানে, এনেকুৱা মহত্ত থকা, আমাৰ ওচৰতে। মোৰ ৰুমমেট এটা আছিলে, ভৱেশ গগৈ বুলি কয়। সিহঁতৰ তাতে গাঁৱতে আছে। আই থান বুলি কয়। তাতো মানে বহুত মহত্ব থকা, মানে তাত। সেই তাতো মানে বলি দিয়ে, নহলে মাৰেগে। তাত আগ কৰি পিনে দিয়েগে। সেই সেই-সেইখনত বহুত ডাঙৰ মানে বহুত বছৰ পুৰণা গছ এজোপা আছে। মানে সেইজোপাত সেৱাও কয় বহুত ডাঙৰ মানে তই ধৰি লওক মানে দহজন